তাৰে দুপৰীয়া
় কোৱা
উ তুমি এনে মানে গাড়ী চলাই ভাল পোৱা নে
উম মই গাড়ী চলাই বৰ ভাল পাওঁ গাড়ী চলাই ভাল লাগে তুমি পোৱানে
ভাল পা এনে তুমি মানে তুমি কি গাড়ী চলোৱা এতিয়া বৰ্তমান
বৰ্তমানতো মই স্কুটি নিজৰ স্কুটি আছে সেইখননেহে চলাওঁ তুমি কি চলোৱা
ইস্কতিআছে সেইটো মই চলাও আৰু এনে মানে তুমি এনে কৰবাত মানে ট্ৰেভেলিং কৰিব গৈছা নে গাড়ী দি।
অ মই গৈছিলোঁ বাইকেদি ট্ৰেভেলিং কৰিবলৈ গৈছিলোঁ মই তোমাৰ শ্বিলং গৈছিলোঁ তুমি গৈছিলানে।
হয় শ্বিলং গৈছিলা হয় মইয়ো গৈছিলো এটা ৰিজৰ্ট আছিল মানে বহুত দূৰত তাত গৈছিলো মানে ইমান মই জাগাটোৰ নাম না জানো তাতে গৈছিলো হয় আৰু তুমি এনে তোমাৰ মানে তুমি এনে বেলেগ কাৰ বোৰ চলাই পাইছানে।
অ মই কাৰবোৰো চলাই পাইছো।
হয় এনেই তুমি কব পাৰিবা কেনেকা চলাই কাৰ।
কাৰটো চলাবৰ কাৰণে এনেকে গাড়ী যেনেকুৱা স্কুটি বাইক চলাই সেনেকুৱাই হয় খালী তাৰতো গিয়াৰতো ভৰিত থাকে আৰু ব্ৰেক ভৰিত থাকে। যেনেকুৱা বাইক স্কুটিৰে গিয়াৰ হাতত থাকে ব্ৰেক হাতত থাকে তেনেকুৱা কাৰৰটো ষ্টেৰিং খালি হাতত থাকে ব্ৰেক এক্সকুলেটাৰ গ্লাছ চব ভৰিত থাকে। সেনেকুৱাকে চলাই থাকিব লাগে। ভালে লাগে তুমি চলাব জানা নে?
হয় মই কাৰ চলাব নাজানো মই স্কুটি চলাব জানো হয় আৰু তোমাৰ মানে এনে তুমি ক'ত কৰ'বাতে মানে এনে ক ক'ত ক'ত যোৱা এনে তোমাৰ গাড়ী দি তুমি এনে ক'ত ক'ত যোৱা
তেনেকুৱা গাড়ী দি টো মই তেনেকুৱা কতো ঘূৰিবলৈ নিজা পাৰ্চনেল গাড়ীটো নাই মোৰ এনেই মই বেলেগৰ চলাইছিলোঁ। তোমাৰ অ কাৰ চলাইছিলো কাৰ চলাব শিকিছিলো জানো আৰু এনে যোৱাতো এনে ফুৰিব কাৰণে গৈছোঁ। হেল্ল ৰাণী চাইডে
আচ্ছা হয় আৰু এনে তুমি ট্ৰেভেলিং কৰোতে মানে এনে কি নিজৰ গাড়ী দি নোযোৱা নে মানে এনে বাছে দি যোৱা।
এনেই বেছিকে গ'লে মানে ফেমিলিৰ লগত গ'লে মানে আমি বাছেদি যাওঁ নহ'লে ভাড়া গাড়ীদি যাওঁ নহ'লে এনেই লগ বন্ধু দুই তিনিজন হয়কৈ গ'লে এনে স্কুটি নহ'লে বাইকত যাওঁ। তুমি যোৱা নে
হয় ময়ো ময়ো যাওঁ মই নিজৰ গাড়ীত কেতিয়াবা যাওঁ ভাইটিৰ লগত যাওঁ ফেমিলিৰ লগত মানে কেতিয়াবা এনে কোনোবা চলালে আৰু যাওঁ এনে মই আ চলাও কেতিয়াবা চলাই কিনে যাও এনেতো বাছত গ'লেতো ফেমিলিৰ লগত যাও আৰু এনে অকলে গ'লেতো মানে কেতিয়াবা স্কুটি চলাই যাওঁ আৰু তুমি এনে মানে কি প্ৰিফেয়াৰ কৰা এনে পাব্লিক ট্ৰেঞ্চ প্ৰিফেয়াৰ কৰা নে নিজৰ প্ৰাইভেট গাড়ী ।
পাব্লিক ট্ৰাসপৰ্টত তোমাৰ যদি কিবা ইমাৰজেঞ্চি কাম আছে আৰু তোমাক তাতে টাইমত যাই পাব লাগে তেনেহ'লে পাব্লিকত গ'লে তোমাৰ দেৰি হ'ব সেইকাৰণে পাৰ্চনেল গাড়ী দি যোৱা জল্দি হয় আৰু ভালো হয়। সোনকালে যায় পাই পাব্লিকত দেৰি হয় সেইকাৰণে মই আৰু তোমাৰ ফেমিলি গৈ আছো কবাত ঘুৰিব কাৰণে তেতিয়া পাব্লিক গাড়ীত যাওঁতেও একো নাই পাব্লিক গাড়ীতো যাব পাৰি।
হয় ঠিকেই কলা তুমি মই হয়। মই এইটোৱে প্ৰিফাৰ কৰো যে মানে পাবলিক ট্ৰেনচপৰ্ত মানে ফেমিলিৰ লগত যাওঁতেটো পাবলিক ট্ৰাণপৰ্ট লাগে। পাৰ্চনেল গাড়ীত টো এনে কাৰ চাৰ হলে যেতিয়া ভাল যে ফেমিলিৰ লগত যাব পাৰি এনে স্কুটিত দুজনৰ মানে বাহি আৰু যাব নাই এইবোৰ নোৱাৰি ন মানে পাব্লিক ট্ৰানসপৰ্টতে ইটো পিফিয়াৰ কৰো আৰু তুমি এনেই এদ এু মানে এনে এডভানটেজটো ক'ব পাৰিবানে?
কি তোমাৰ কিহৰ বিষয় এটা এডভানটেজ
হয় পাব্লিক ট্ৰেস্পৰ্ত এডভান এডভাণ্টেজ কৰিব পাৰিবা নে
অ ক'ব পাৰিম বাৰু পাব্লিক ট্ৰানসপৰ্টত তোমাৰ হ'ল আমি চবেই যদি এটা গাড়ীতে যাওঁ তেতিয়াহ'লে পেট্ৰলটো কম জলিব তোমাৰ পেট্ৰলৰ খৰচটো কমিব আৰু প্ৰাইভেটত গ'লেতো পেট্ৰলৰ খৰচটো বেছি। ঢ দিব তোমাৰ গাড়ীটো লাগিব তাৰ গাড়ীটো লাগে চবৰ গাড়ীত সেইকাৰণে পাব্লিকতো যোৱা ভালেই হয় আৰু প্ৰিভেট প্ৰাইভেটত গ'লে মানে তোমাৰ জলদি সময়ত যাই পাবা আৰু সোনকালেও যাই পাবা। সেইকাৰণে প্ৰাইভেটটোত ভালো হয়।
হয় আৰু তুমি কেতিয়াবা চাইেকেল চলাই পাইছা নে?
অ মই চাইকেল মই ষ্টাৰ্টিং কৰিছিলোঁ চাইকেল চলাইে তুমি কেতিয়াবা চাইকেল চলাই পাইছনে।
হয় মই চাইকেল চলাই। ছিলো আগতে মই স্কুল টাইমত। এতিয়া চাইকেল চলাই কিনে স্কুল গৈছিলো। তেতিয়া বহুত মানে চাইকেল চলাইছিলো। এতিয়াতো নচলাও মানে তুমি মানে তুমি এনেই তুমি। ক'ব পাৰিবানে চাই কিবা এডভানটেজ কি আছে চাই চাইেকেল চলালে কি হয় আমাৰ। ভাল
অ, চাইকেল চলালে তোমাৰ শৰীৰ- টো বৰ ভাল থাকে আৰু তোমাৰ একো পলিউচন প্ৰব্লেম নাই, যিহেতু শৰীৰৰ যোৰে দি চাইকেল চলাই আৰু তোমাৰ আহ, পেট্ৰল সেট্ৰল নালাগে আৰু - শৰীৰো সুস্থ থাকে, ভাল, ভাল থাকে সেইকাৰণে চাইকেল চলোৱা ভাল হয় তুমি ক'ব পাৰিবানে?
হয় তুমি ঠিকেই কলা যিহেতু- আমি চাইকেল চলালে আমাৰ মানে শৰীৰটো ফিট থাকে তাৰ মানে ফি- থাকে আৰু পলিউচনৰ পৰা এইটো পলিউচন নহয় মানে ইমান যিহেতু মানে এনে গাড়ী চাডী চলো বহুত- পলিউচন হয় ন আৰু চাইকেলেৰ পৰা পলিউচন নহয় আৰু মানে ফ্ৰেছ থাকে ম- বডিটো ফিট- টো থাকে ভালো লাগে যে এক্সোৰচাইজ হৈ যায় এটা, হয় আৰু, হয় আৰু তুমি এনেই হয় তুমি এনেই তুমি ফিউচাৰৰ কাৰণে তুমি - কি? গাড়ী ল'ম বুলি ভাবিছা?
ফিউচাৰত যদি পইচা থাকে এখন ভাল গাড়ী, তোমাৰ মই গাড়ীটো নাম নকওঁ বাৰু এনে যিহেতু তাতে ছেফটি থাকক তোমাৰ এয়াৰ বেগকেইটা চাৰিওপানে থাকক, সেনেকুৱা টাইপৰ এখন গাড়ী ল'ম, ফিউচাৰৰ কাৰণে- এনে গাড়ী চব বেয়া ভাল নহয় আৰু গাড়ীতটো অলপ মাইলেজ দিয়া হব লাগে, ভাল লাগিব। তুমি-
হয়, মই এইটোৱে ভাবিছো যে ফিউচাৰত মই এটা ভাল এটা- কাৰ মানে ল'ম যিহেতু ভাল চেফটিৰ কাৰণে মানে ভাল হয় মানে চেফটি থাকে আৰু মোৰ মানে যিমান মোৰ- বাজেটত মানে আহি যায় হে এন- টাইপৰ মই গ- ৰি লম, আৰু - মানে আৰু তুমি এনেই কব পাৰিবানে তুমি এনে গাড়ীৰ বিষয়ত জানানে? কাৰৰ বি - বিষয়ত মানে কেনেকা ধৰণৰ কাৰ থাকে কি- কি নাম? বোৰ জানানে কি কি সেটো থাকে । কে।
উম, জানো মই কাৰ বিষয়ে জানো, আহ কাৰ তোমাৰ বহুত ধৰণৰ কোম্পানী আছে তোমাৰ সহ ধৰা এটা আছে চুজুকি আছে, হন্দাই আছে চ, ব কোম্পানী বেলেগ বেলেগ ধৰণৰ কাৰ থাকে বে কোনোবাই বেছি- তোমাক ছেফটি প্ৰভাইড কৰে, মাইলেজ কম দিয়ে আৰু কিছুমানে মাইলেজ কম দিয়ে, চেফটি প্ৰভাইড কৰে ।চবৰ মানে এডভানটেজ আৰু ডিচএডভানটেজটো থাকেই কাৰণ তোমাৰ যেনেকুৱা কিছুমানত তুমি চেফটি চাৰিটা পাই যাবা- কিন্তু তোমাৰ মাইলেজ নাপাবা কিছুমানত মাইলেজ পাবা, কিছুমানত আহ ছেফটিটো নাপাবা এইখনেই আৰু আৰু গাড়ীটো ক'ব গ'লে ছেফটি থকাই লোৱা ভাল আৰু নিজৰ চলাব কাৰণে তাক- আহ তোমাৰ বাজেত চলাবৰ কাৰণে মাইলেজো লাগে, সেইকাৰণে চাই চিন্তি গাড়ীটো লব লাগে । জীয় লোৱা, গাড়ীৰ প্ৰয়োজন মাইলেজো লাগে।
হয় আৰু তুমি এনে ইলেকট্ৰিক মান ইলেকট্ৰিক গাড়ীবোৰ ভাল পোৱা নে?
অ ইলে- ট্ৰিক গাড়ীবোৰ বৰ ভাল পাওঁ। ভাল লাগে ইলেক্ট্ৰিক গাড়ী বোৰ, তোমাক ভাল লাগে নে?
তুমি কব- পাৰিবা মানে ইলেকট্ৰিক গাডীৰ এডভাটেজ জ কি হয় আৰু এনে পাৰ্থক্যতো ক'ব পাৰিবানে। কি গাড়ী আৰু এনে আমি নৰ্মেল যোনটো পেট্ৰল দি চলাও এইটো গাড়ীৰ পাৰ্থক্য আৰু মানে এনে এডভানটেজ সমূহ
অ এডভানটেজ ক'ব গ'লে বহুত এডভানটেজ আছে ইলেক্ট্ৰিক গাড়ীৰ তোমাৰ তাতে তুমি চলাব কাৰণে তাতে পেট্ৰল ভৰাব নালাগে আৰু তোমাৰ পেট্ৰলৰ গাড়ী তোমাৰ যোনটো হয় পেট্ৰল ডিজেলৰ গাড়ী সেইটোত তোমাক পেট্ৰলৰ খৰচ এক্সট্ৰাকৈ আহি যায় আৰু ইলেক্ট্ৰিক ভেহিকেলত ইমান তোমাৰ কাৰেণ্টৰ বিলো নাহে যিহেতু বহুত কমকৈ আহে আৰু তুমি ক'ৰবাত গ'লে তাৰ পলিউশনো নহয় ইলেক্ট্ৰিকৰ আৰু তোমাৰ যিত গাড়ীত হয় সিহঁতৰো পলিউচন হয় আৰু পেট্ৰলো ভৰাব লাগে খৰচো বেছি অলপ তুমি অলপ ক'ব পাৰিবা নেকি পাৰ্থয়ক্য দুটা
হয় এইটো হয় যে মানে এনে আমি ৰ্নৰমেল যোনটো পেট্ৰল দি চলাউ সেইটো দি চলালে মানে বহুত মানে সেইটো পলিউচনো হয় পেট্ৰল মানে পেট্ৰলৰ গাড়ী চলালে বহুত পলিউচন হয় সেইকাৰণে মানে আজিকালিটো বহুত ডেভলপ হৈছে আৰু সেইকাৰণে ইলেক্ট্ৰিক গাড়ী বোৰে মানে হয় এইটো আমি মানে ইমান পেট্ৰল মানে তাতে পেট্ৰলো ভৰাব নালাগে মানে সেইটো মানে পলিউচনো নহয় এইটো ভাল হয়। ইন দি ফিউচাৰ ভাল হব মানে এইটো মানে পলিউচন ফ্ৰী হৈ যাব। এ পলিউচ নাথাকে সেইটো ইলেক্ট্ৰিক গাড়ী কাৰণে সেইকাৰণে ভাল হয়। আৰু এনে তুমি ফাৰ্ষ্ট টাইম যেতিয়া মানে অ গাড়ী চলাইছিলা তোমাৰ লগত মানে কি এনেকুৱা কিবা এই কোৱা চোন এক্সপিৰিয়েঞ্চ তোমাৰ?
উম। মোৰ অ বাইকখন ফাৰ্ষ্ট টাইম চলাওঁতে মোৰ দাদা আছিলে দাদাই মোক শিকাই দিছিলে। গিয়াৰ কেনেকুৱা চলাব ল - চেঞ্জ কৰিব লাগে, কি চেঞ্জ কৰিব লাগে সেইবোৰ শিকাইছিলে তেতিয়া মোৰ হাতেদি গাড়ীৰ ষ্টাৰ্টটো বাৰে পতি বন্ধ আ মই এক্সট ক্লাছটো এৰিব জনা নাছিলো মানে গাড়ীৰ ক্লাছ আৰু একট একেলগে মিল থাকিব লাগে হাতত সেইটো মিল নাথাকিলে তোমাৰ গাড়ীৰ ষ্টাৰটো বন্ধ হৈ যায় সেই অ দাদাই শিকাই শিকাই দিছিলে ভালকে সেনেকুৱাকে মই শিকিলো। তুমি কেনেকুৱা শিকিছিলা?
হয়। মুৰো - মুৰো ফ্ৰেণ্ড এজনে শিকাই দিছিলে মোক মোৰো ফাৰ্ষ্ট টৰ টাইমতো সেনেকুৱাই হৈছিলে মই শিকিব পাৰা নাছিল ছিলো মানে ব্ৰেক চেক মানে কেনে অ ব্ৰেক টিপিব লাগে আৰু কেনেকে ইণ্ডিকেটৰ দিব লাগে, এইবোৰ মই নাজা মানে জানা নাছি ছিলো। সেইকাৰণে আৰু তুমি কুইছন আছিল। তুমি এনেই আ মানে ট্ৰাফিক ৰুলছ্‌ কিয় ইম্পৰ্টেণ্ট আছে তুমি জানে নে?
অ ট্ৰাফিক ৰুলুছ্‌ আমাৰ বহুত ইম্প টেন আছে যিহেতু তাতে আমাৰ এক্সিডেণ্ট নোহোৱাৰ কাৰণে অ ট্ৰাফিক ট্ৰাফিক ৰুলদ হয়। যিহেতু কেতিয়াবা এম্বুলেঞ্চৰ অ যাব কাৰণে তাৰাতাৰি লাগে সেইকাৰণ তেতিয়া ট্ৰাফিক ৰুল ৰুলচৰ কাৰণে এম্বুলেঞ্চটোক আগত যাব দিয়ে। অ সেইকাৰণে ট্ৰাফিক ৰুলচ ইম্পৰ্টেণ্ট হয়। তুমি কি ক'ব পাৰিবানে?
হয়। তুমি যিহেতুত কৈছা ঠিক কে কৈছা ট্ৰাফিক ৰুলছ্‌ এইকাৰণে মানে ইম্পৰটেন্ট হয় মানে যিহেত এ এক্সিডেণ্ট হয়। বহুত মানে আৰু আজিকালি ইমান গাড়ী বোৰ হৈছে ন। তো ট্ৰাফিক ৰুলচ নহলেতো এনে চবে গাড়ী মানে এনে গাড়ী বোৰতো এনে - এনে নিজৰ নিজৰ মতে যাই থাকে ন। ইমান এইটো ৰুলচ বোৰ নাচাই সেইকাৰণে ট্ৰাফিক ৰুলছে মান বহুত কিবা কিবি এইটো মানে এক্স চিদেনৰ পৰা এইটো কৰিছে। বচাইছে। হয়। ঠিক আছে দিয়া।